হেলো অ'।
কি কৰি আছা?
অ', মই আই মা আই। মানে বাতটো। দিব লৈছে আৰু পিছত পইছা লম জোপ জাপ কলিতে নেমু চেমু কটা কৰা মেলা বাৰু হব দিয়া একো নাই নাই অলপ মই দেৰিকৈ খাম দিয়া এনেইও মোৰ
অ মোৰো এই আমাৰো এই আঢ়ৈটা মানত কৰা হল আজি মানে ব্ৰেকফাষ্ট টো কৰা অলপ দেৰি মানে দেৰি হল অ মানে তোমাৰ এনেকে উম, কাম ওলালে ঘৰ মানে পুৰা চাফাই কৰা টাইপটো।
উম, উম।
আশা কৰা নাছিলোঁ। যা দিও মানে সেইটো কাম কৰোতে মানে। ব্ৰেকফাষ্ট টোত। দেৰি হৈ গ'ল মানে। সেইকাৰণে মানে কালিৰে। ভাজা চিৰা কেইটামান ফ্ৰাইড ৰাইছ কৰি পেলাই মই খালো। তোমাৰ মই যিহেতু জলপান বেয়া পাওঁ। সেইকাৰণে মোৰ ভাত ভাজিয়েই। কৰি থাকো আৰু। তাৰপৰা এতিয়া সেইকাৰণে আৰু। চাৰে পাঁচটামানত খাই থকাৰ কাৰণে মোৰ ভোকো লগা নাই। আৰু যিহেতু মানে ভাতৰ নিচিনাকে দেৰি হোৱাৰ কাৰনে খাই দিলো সেইকাৰণে খাম আৰু লাহেধিৰে। হিয়ে হেৰি কৰি পেলাই তাৰপিছত এত
মইওহে ৰুটি ভাজি খালো যে তাৰপিছতে আকৌ চাহ তাহ খালো।
তাৰপিছত এতিয়া মানে আজি। ইমান গৰম। কৰিছে তাৰপিছত অলপ আগত। তাতে গ্লুকন ডি অকন গুলি পেলাই মই আকৌ গৰম দিনত খাওৱেই।
অ', কি খোৱা গ্লুকন মই খাবলৈ বহুতেই বেয়া পাও তাৰ সলনি মই অ আৰ এছ টোকে খাম অ আৰ এছ চব নহয় যিটো। অ, ভাল নাপাওঁ। মানে, গ্লুকন-ডিতকৈ মই অ' আৰ এছ খাব পাৰোঁ মানে।
অ, অ, অ' আৰ এছ কোনটো পাৰা এ, অ, অৰেঞ্জটো নে?
নহয়, নহয়, লিকুইডটো নহয় পাউডাৰটো যে।
পাউডাৰটো আকৌ মানে কি, পেটৰ কেতিয়াবা পেটৰ
অ, নহয় লেই যিটো ৱালাইট ৱালাইটটো যে, মই সেইটো মানে হেৰি খাব পাৰোঁ, পানীত ঘূলি ললে। কিন্তু, এনে লিকুইটটো মই অৰেঞ্জটো খা খাব নোৱাৰোঁ, মুখও হৈছে নেকি হয়।
উম উম, অ, এপোলৰটো যে। মই মানে কি, ভালে, অ' আৰ এছটো তেনেকে ইমান ভাল নাপাওঁ। খোৱা খুব ভাল আৰু। কিন্তু মই মানে তেনেকে অ, মই মানে তেনেকে গ্লুকন - ডিটো মানে এই গৰম দিন পৰিলে মানে দুপৰীয়া সময়ত মানে, আৰু ফ্ৰীজৰ পানী ন মানে, অকণমান নৰ্মেল পানী দি, আইচ চাৰি টুকুৰা মান পেলাই ললোঁ হে তেনেকে মানে মই গ্লুকন - ডিটো, তাৰমানে সেইটো, সেইটো খালে মানে বহুত মানে হেই হয় আৰু। তাতে আজি বত বৰষুণও মানে অলপ ৰ'দ নহয়, সেইকাৰণে, সেইকাৰণে মানে, অ মই মানে ইমান নাঘামো জানা নে। মোৰ ঘামাটো একদম কম হয়। ইমান নাঘামো মই। অ, মই মানে একদম মানে মোৰ ঘামাটো নহয় মানে, কিয় নাঘামো মই নাজানোঁ। মানে যিদিনা মানে ঘামিম, সেইদিনা মানে উৎকট গৰম আৰু কিন্তু, এনেই মানে মই তেনেকে নাঘামো। এতিয়া কিছুমানে ধৰা কৰবালে ওলাব সময়ত ধৰা বিয়া বাৰু লৈকে গ'ল, মেখেলা চাদৰ যোৰে পিন্ধিলে। মেকআপে কৰিলে। পোৰা একে ঘামি জামি পোৰা হেই হৈ যায়। মোৰ মানে সেইটো, নহয় মানে।
অ, কামৰ কাৰণে।
সেইবিলাক নহয় মানে, মই মানে একদম মানে খুব কম ঘামো আৰু। হেই কৰি পেলে, আকৌ, অহ সেইকাৰণে কম খানা হয় আৰু কিন্তু পানী, এ এ কিছুমানে কয় মই পানী নাখাওঁ কাৰণে বোলে নেকাম, কিন্তু সেইটো নয় মই পানী বহুত খাওঁ।
মিছাকথা। মইটো পানী একেবাৰে নোখোৱা নিচিনা। মইনো খুব কম পানী খাওঁ। মই মানে ইমানেই ঘামো নহয় তোমাক কি কম, মোৰ মুখখণ যে অনবৰত ঘামি থাকে ন, মুখখন মানে পিঠি-চিঠি ঘামেই। কিন্তু মুখখন যে মই এনেকোৱা দিনত, মানে মোচোতে মোচোতে মানে নেকে মোচ। য় দিমনো? মো একদম পোৰনি উঠি যায়গ।
মোৰ ম এতিয়া কিছুমানে কয় মই বোলে কে পানীৰ পৰিমাণ তো কমিযায় বোলা দেখানি তোবোলে, কিন্তু মই মানে বিশ্বাস কৰা, পানী ইমানেই খাওঁ, ইমানেই খাওঁ সেইটো হিচাপে মানে মোৰ ঘামৰ উবৈ যাব লাগিছিলে। কিটো নাই মানে কিটো নাই মানে মই উম। তেনেকে নাঘামো মানে ঘামো। কিন্ত্তয়ে কিছুমানে যে একে টেপটেপিয়া
অ। মই যদি কিবা কাৰনে এনেকুৱা দিনত গেছৰ ওচৰলৈ গলো, পাকঘৰলৈ গলো, মইটো গোটে তিতি যাওঁ।
এই গৰম দিকিতা আহিছেহে তোমাৰ। অঁ, অঁ। টাপা সেয়াই সেয়াই আৰু তাকে আজি মানে মই এ দেতাই আজি আপেল আনিছি নাই, মইত আপেল নাখাৱেই। এনেকে ভাল না মই সেইকাৰণে মানে কি কৰিলো আজি আ আপেলৰ মানে জু জুচ না
জুচ কৰি থবা আৰু এটা খাবাচোন বৰভাল লাগে মই তেনেকে খাওঁ মাজে মাজে। কাষ্টাৰ্ডটো যে কাষ্টাৰ্ড, কাষ্টাৰ্ড বনাওঁতে তুমি হেৰি কৰিবা আপেল অঁ, বাকলি চাকলি গুচাই তুমি তেনেকে দিপেলাই দিবাচোন মোক খুব সৰুকে টুকুৰা কৰি খুব সৰু সৰু পিছ হৈ তেতিয়া কাষ্টাৰ্ডৰ লগত মিলি যায় ন তেতিয়া তুমি আপেল ব্লিন হয়আও তেতিয়া খায় ভাল পা
অ অ পৰা। অঁ, আৰু আজিকালি যে দিয়ে তোমাৰ ফুল বিয়া বিলাকত ফ্ৰুট চালাড যে দিয়ে, মমানে সেইটো খাই ভাল পাওঁ কিন্তু দেই। এনেই ধৰা মিঠাই হেইহিচাপে অ বেয়া অ' এনে এনে ফুড চালাদটো মানে মই খাও অ আজি মানে তোমাৰ তেনেকে আপেলযোৰ মানে সন্ধিয়াহে খাম এতিয়া মানে তোমাৰ আইচত থৈ দিছো।
অ' অ' কিছুমান বস্তু যে জানা ফ্ৰিজিঙৰ মানে ফ্ৰিজিং কৰি বৰ ভাল লাগে। কিছুমান বস্তু তুমি কঠাল খোৱা নে?
কেচা কঠালটো বহুত ভাল পাও কেচা কঠালটোটো মোৰ একে প্ৰিয় আৰু পকা কঠালটো মানে কি মোৰ
গন্ধায় মই ইমানেই বেয়া পাও গন্ধটো কিন্তু, মই মানে আগতে নেখাও একেবাৰে নেখাও তৰমুজ নেখাও কঠাল ঠলে আ তাৰ পিছত এই দুইটা বস্তুই তৰমুজ খাও কঠাল মই কি কৰো এতিয়া আজিকালি অলপ অলপ মানে মাহতে গালি পাৰে ন।
উম!
তৰমুজটো পানীটো ইমান বেছি থাকে তই, পানী নেখাও তৰমুজ খাব লাগে তই যদি কঠালটো মানে মাল্টিভিটামিন থাকে ন খাব লাগে মই কি কৰো জানা তুমি ফ্ৰিজত থৈ দিয়া নহয় থৈ পেলে তাৰ পিছত ডাইৰেক্ট, উলিয়াই পেলে মানে ডাইৰেক্ট মই দুখুতা তেনেকে, খাও তেতিয়া মই চাল, টো মানে বহুত ভাল পাও আৰু তৰমুজো তেনেকুৱা মই মানে নৰ্মেল তৰমুজো খাবলে বেয়া পাও।
উম মই মানে তোমাৰ অ অ আজি মানে আপেলৰ জুচ টো মই এনেকে বনাইছো আপেলৰ বাকলিখিনি মানে পুৰা কাটি লৈছো কাটি পেলে হেৰি কৰি পেলে অ অলপ অলপ, মানে অ অকমান অকমান বাচ সৰু সৰুকে মানে উম কাটি লৈছো কাটি পেলে আমুল তাজা আমুল তাজাটো দি মিক্স কৰি পেলে মিক্সিত, মানে মাৰি দিছো মাৰি পেলায় অকমান নহয় জুলীয়াটো নহয় অ' বৰফ, অ নহয় এতিয়া লগে লগে নাখাও মানে, তুমি খাই পেলে মানে তেনেকে কৰি পেলে মানে অলপ, ফ্ৰিজত থৈ দিছো।
উম উ
থৈ পেলে ধৰা অ হেৰি অলপ দিগি মাৰো তেনেকে,
তুমি জানা নে, তাৰ লগত এতিয়া নহয় এ মৌচুমী বা কমলা যদি দুফুট মান তাৰ লগত দিয়া নহয় মানে টেষ্ট টো ভাল হয় মানে, মানে চাত টো কিবা এটা হেৰি এক্সট্ৰা চাত এটা হয়।
অ' মই হেইটো কৰি পোৱা নাই, কৰিম। নাই নাই মই কৰিম ৰ'বা, আকৌ এটা
হয়, মানে দুফুটা মান দি দিব লাগে বাকলি টো উঠাই তাৰলগতে দিওঁতে মিক্সিত, ভাল লাগে কিন্তু।
মই মানে আৰু এটা বস্তু মানে কৰি চাইছিলোঁ, এ যে টো। স্প্ৰাইট, মানে তুমি তাৰ কোকা-ক'লা টো মানে টেষ্টি নাপালোঁ যে স্প্ৰাইট টো হে টেষ্টি পালোঁ, তুমি স্প্ৰাইট খোৱা মানে ভাল পোৱা টো? নাই খোৱা ন মানে
আও মাজা নাখাওঁ।
মানে আইচক্ৰীম টোৰ প্ৰতি মোৰ ইমান লোভ নাই। কিন্তু মানে অ' মই মানে আইচক্ৰীম বোৰ খালেও মই এটা-দুটা খালোঁ আৰু তই ওপৰৰ মাল।
মই এনেকে ক'বালে ওলাই গ'লে, মই মানে এনেকুৱা গৰম দিনত বিশেষকৈ মই মানে সোমাই পেলাই মই এটা হ'লেওঁ খাইয়ে যাওঁ মানে।
অ' মই মানে কি তোমাৰ আইচক্ৰীম বা চকলেটি আইচক্ৰীম টো এইবোৰ বেয়া পাওঁ বা ফ্ৰুইটছৰ ফ্লেভাৰ, অ' মই তোমাৰ এই বগা আমূলৰ কিন্তু, মই সেইটো বহুত ভাল
বগা টো আৰু মানে, অ' ভাল লাগে আকৌ।
অতি বেছি মানে খালে মই তোমাৰ তিনিটা খাওঁ দেই, তাটছে উপৰ মই নোৱাৰোঁ। এতিয়া তুমি যদি মোৰ কৰা, স্প্ৰাইট হেৰী এইবোৰ যদি তেতিয়া মই মানে, খাইয়ে থাকিম। এতিয়া আমাৰ ঘৰলৈ মানে মই মানে, মই মানে আমাৰ ঘৰ ঘৰলৈ ধৰা ঠাণ্ডা ঠাণ্ডাত, গৰম দিনত টো এইবিলাক স্প্রাইট এইবিলাক আনিয়েই থোৱা হয়। আমাৰ মানে ধৰা একে ডাঙৰ মাজা টো আনে ন। হয় মাজা টো ইমান ভাল নহয়। মাজা টো নহয় দেই স্প্রাইট, কোকা-ক'লা আনে নহয়। আকৌ মাউণ্টেন ডিউ এই এইবিলাক আনে নহয়। আমাৰ ঘৰত আনিলে অতি বেছি দুদিন যায় মানে। মানে কি কৰে এনেকে আ একেৰাহে নাপাওঁ। অ', আবেলি ভাগ এক গিলাচ হেল্লো, সেইটো মানে খামেই আৰ। পিছত সেই পিচটোত খুলিলোঁ আৰু থূকা মাৰক আকৌ ইটো কাম কৰিলা। আকৌ কাম এটা কৰি আহিলে গৰম লাগিলে ৰওঁ দুই ঘণ্টা মান। তেনেকে তেনেকে মানে আমাৰ মানে খাই থাকা হয়। মই মানে স্প্ৰাইট আৰু ফন্টা থা আনিলে মানে আমাৰ ঘৰত কোনো নাখাই কৰিবলে মোৰ কথাগোটে মানে আৰু পাছত এবাৰ সিদিনাখন মানে এনে খাই আছিলোঁ তোমাৰ। এনে মানে স্পা-স্প্ৰাইট এগিলাচ ল'লো লৈ পেলাই মানে অলপ কণ নেমু চেপি ল'লো, উপৰত কলা নিমখ দিলো। মানে খাই ইমান ধুনীয়া লাগিলে। মানে বহুত ধুনীয়া লাগিলে খাই পেলায়। তাৰপিছে মানে ম‌ই বোলো নেকেই কেক খাব লাগিব বুলি। তাৰ পিছে আকৌ কোকো-কোলাটো মানে সেইটো হেৰিত দিছিলো। কোকো-কোলাটো মানে ইমান টেষ্ট নালাগিলে মানে। হয়তো কিছুমানে ভাল পাব পাৰে। মই মানে ভাল নাপালোঁ।
অ', সবৰে আকৌ হেৰি বিলাক বেয়া ন, বেলেগ ন ৰুচি বিলাক।
অহ'। কিন্তু স্প্ৰাইটটো মানে খাই পেলাই মই বহুত ভাল পালোঁ।
অহহ'। মই কিয় নাজানো, কোকা-কোলা, স্প্ৰাইট এইবিলাক খাই মই খুবেই বেয়া পাওঁ।
পুৰা বহুতে বেয়া পায় আৰু তাতে চুগাৰ থকা বিলাকতো নাখায় ন কাৰণ তাত বহুতো মিঠা থাকে কে হেৰি থাকে। এই, আৰু এইবিলাক ড্ৰিংকছ জাতীয় বস্তুবিলাক আমাৰ দেহৰ কাৰণে মানে বহুত বেয়া। বহুত
অ', আমি আচলতে খাব নালাগে এইটো কিন্তু জানানে? নেমু চৰবত তাৰ সলনি নেমু ম‌ই
নেমু চৰ্বত, নেমু চৰ্বতত গ্লুকন-ডিৰ তোমাৰ কাৰ নপৰে? কিন্তু আমি মানে আৰু নেমু চৰ্বতটোতো তোমাৰ বেষ্ট।
কিন্তু সবতকে ডাঙৰ কথা, মই নেমু চৰ্বত খাৱ নোৱাৰোঁ মোৰ এচিডিটি হয়।
অ মইনেমু চপ মানে নেমু মই চৰবতটো নাখাওঁ কিন্তু মই এনে নেমু চেপি মোক ভাল এইযে গৰম গৰম দিনটো যে যদি মোক তোমাৰ ভাতৰ লগত মোক বা নেমু লাগিবই নেমু নহলে মোক মানে ভাত অত অ তুমি নোখোৱা মই কিন্তু খাওঁদে আৰু মাজতে মনে কি আছিলে মোৰ মানে নখৰ ওচৰত মানে নখখিনি মানে ফুটা ফুটা ফুটা ফুটা হৈ আছিল আচ্ছা মই জানো মানে ডাইৰেক্ট মোৰ এইটো মানে মোৰ ভিটামিন চিৰ কাৰণে হয়
আছিল জেছি ভিটামিন দেফিছেঞ্চি হলে হয় অ হয়
অ মানে এই মই গমপাওঁ যে নাকটো মানে মোৰ ফুটা ফুটা ফুটা ফুটা এনেকে হেই নিচিনা হৈ গৈছিলে বাট দেখিও বেয়া লাগে তাৰপৰা মই জানো যে এইটো মোৰ চি ভিটামিনত উপায় নাই পিছে কমলা টেঙা খাইছিলোঁ নাই ভাল নাপালোঁ তাৰপিছত নেমু আৰু ঠাণ্ডাদিনত মানে নেমুটো ৰস বিলাকো নাপাই ন খালোঁ খালোঁ মানে মই একসপ্তাহ খালোঁ জানানে মোৰটো লগে লগে ভাল হৈ গল
অ
আহাৰ পিচতে মোৰ একদম ডিঙি ওচৰতে কিবা এটা লাগি থকা নিচিনা লাগে। তাৰপিচত ডক্তৰক দে মই নেখাও এতিয়া মই যে তোমাক অলপ আগতে কলো মই বেয়ে আৰ এছ একো খাৱ নোৱাৰো নহয়। জানান নাজানা?
অ' অ'
সেই কথা মানে মোৰ চি মানে ভিটামিন চি ভিটামিন টোৱে মোক ইমান - ক্ষতি কৰে নেকি নাজানো অ' আৰু নহয় কিছুমানৰ যদি থাকি যায় বহুত চি ভিটামিন যদি থাকে তোমাৰ দেহত চব হয় তেতিয়া তাৰ মানে ধৰা আৰু যদি খাই দিয়া ক্ষতি কৰে তেনেকুৱাও হ'ব পাৰে।
উম, উম, এইটো ধৰা আমি বুজি নাপাওঁ যিবিলাক মানে সিহঁতে জানিব আৰু বস্তুবিলাক অ', দিয়া ঠিকে আছে ন? অ', অ', অ', দিয়া অ'।